হেল্ল', অঁ। খবৰ মোৰ ভালে দেই। তোমাৰ কি খবৰ?
ভাল, ভাল। বিজি আছে নি বাৰু?
নাই মই এনে অলপ এতিয়া বোলো বতৰটো আজি যিহেতু ভাল কৰিছে, ভাবিছো- চো চাহ একাপে খাওঁ নেকি! তাকে চাহ একাপ বনাইছিলো আৰু। তোমাৰ আদা, ইলাচি দি পানি।
অঁ, আদা, ইলাচি দিছে!
অঁ, অঁ গাখীৰ চাহ বনাইছোঁ।
অঁ, আদা -ইলাচি ক'লে খাওঁ খাওঁ লাগি গ'ল।
অঁ, মানে তোমাৰ এইটো বতৰে ধুনীয়া কৰিছে ন আ- যিটো মানে এনেকুৱা বতৰত তোমাৰ চাহ একাপ খাবলে খুব মন গৈ থাকে।
হয়, হয়, উম। বাকী হেৰি নহয়, - উম, মইয়ো সেই এনেই বহি আছো আৰু ঠাণ্ডা বতৰ। হেৰি নহয়, মই আপোনাৰ কাপোৰ এযো- ৰ মানে এম্ব্ৰইডাৰী কৰিব দিছিলো নহয়, হৈছে নে বাইদউ?
অঁ, বৰ্তমান তোমাৰ এতিয়ালৈকে হোৱাগে নাই দেই। মই মানে অলপ হেৰি- কৰি আছোঁ। এইকেইদিন মানে তোমাৰ গৰমো বহুত পৰিছে যে। তাকে অলপ লাহে লাহে হেৰি কৰি আছোঁ। বেছি গৰমত তোমাৰ কৰি থাকিবও নোৱাৰো নহয়। অঁ, হ'ব লাগে আকৌ দুই এদিনতে। তোমাক বাৰু মই - জনাম, তুমি আহিবা।
আপুনি কাপোৰযোত কিমানমান দাম লয়?
কাপোৰযোত তোমাৰ এনেইটো বহুত। তুমি ধৰিলোৱা এতিয়া ইমান ধুনীয়া ডিজাইনৰ দিছ- ছা, সেনেকে মোৰ তোমাৰ খাটনিও হৈছে। আৰু এতিয়া সেইবিলাকত সেনেকে তুমি- দিবা আৰু তোমাকনো কি ক'ম? বাইছ শ টকাকে দিবা।
অঁ অঁ, হেৰি আক' আকৌ মানে চিলাইও দিব হাঁ ব্লাউজৰ ব্লাউজৰ পৰা আদি কৰি মেখেলা -চাদৰ এযোৰ চিলাই দিব আপুনি। উম ওঁ উম, মানে হেৰি কৰি মেলি মোৰ মানে বিয়া এখন আছে।
অঁ, অঁ ঠিক আছে বাৰু, পিছে তোমাক মই এনে বাৰু বাইশ শ টকাত তোমাৰ দহি বতাৰ পৰা আদিকৰি চব কৰি দিম। কিন্তু তুমি ব্লাউজৰ অলপ এক্সট্ৰাকে কিবা এটা দি
অঁ, অঁ হেয়া ব্লাউজৰটো মই কৈছোৱে ষ্টাইল এটা দিব।
অঁ, ষ্টাইলটো অলপ টাইম লাগিব ন' তোমাৰ? পিছফালে তোমাৰ এনেকুৱা যে কিবা হেৰি লগাই দিম নেকি কিবা যুনেদিছিম। অকল ডিজাইন থম নে? নে তোমাৰ অলপ এনকুৱা আ স্তন টাইপৰ কিবা
ৰছী লগাই দিব, পিফালেদি ৰছী লগাই তলত আঁ স্তন দি দিব।
অঁ ঠিক আছে। তেতিয়াহ'লে তোমাৰ সেইটো তুমি দিবা দেই। ডিজাইন যদি অলপ হয় কিবা এটা আৰু চাই। তুমি আহিবাচোন? তোমাৰ নিয়া দিনাখন মিলাই - মেলি কিবা এটা কৰি দিম আৰু।
হয়, হয় কৰি দিব বাৰু, উম।
এতিয়া তোমাক কেত্ এ কোন তাৰিখলৈকে লাগিব বাৰু?
অঁ, আজি কেইতাৰিখ হৈছে বাইদেউ। আজি সাত তাৰিখ ন'? আপুনি হেৰি কৰিব, আপুনি বাৰ তাৰিখৰ ভিতৰত পাৰিব নে?
অঁ বাৰ তাৰিখৰ ভিত্
মানে মোৰ বিয়াখন ধৰক চৈধ্য তাৰিখে আছে, বাৰ তাৰিখলৈকে ৰেডী হ'লে ভাল আৰু।
অঁ তুমি বে অলপ পিন্ধিও চাব পাৰিবা তোমাৰ ফিটিং হৈছে নে নাই ন '?
অঁ।
অঁ, ঠিক আছে বাৰু তুমি আহিবা। মই তোমাৰ একদম এঘাৰ তাৰিখে কমপ্লিট কৰি -মেলি লৈ যাবাহি?
ঘৰলে যাম নে আনিবলে?
আঁ মোৰ ঘৰলৈকে আহিবা।
উম উম।
ঘৰতে মই থাকিম বা তুমি মোক এবাৰ কল কৰি ল'বা, মই হয়তো নাথাকিবও পাৰো সেই টো সময়ত।
উম, ওঁ।
ত 'ফোন কৰি ল'লে তোমাৰ ভাল হ'ব আৰু।
হয় হয়। দহি হেৰি আকৌ আপুনি কি কৰে? এম্ব্ৰইডাৰী কৰে আকৌ ফেব্ৰিক কৰে নি নাই?
আঁ ফেব্ৰিকো মই কৰো দেই। তোমাৰ কৰো অঁ, এনেই তুমি যদি শিকো বুলি ভাবা ত' সেনেকে তুমি শিক্ শিকিবও পাৰা দেই মোৰ ওচৰত।
আকৌ হেৰি মানে মোৰ বেত শ্বীট মানে, মই মানে প্লেন বেডশ্বীট আৰু গাৰু কভাৰ কিনি দিম বুলি ভাবিছোঁ। আপুনি মানে এম্ব্ৰইডাৰী কৰি দিব। এটা চেটত এম্ব্ৰইডাৰী কৰি দিব, এটা চেটত মানে ফেব্ৰিক কৰি দিব গাৰু ক' আৰু এ মানে বেডশ্বীট প্লেইন বেডশ্বীট।
অ ঠিক আছে অ এনেতো ভাল লাগে কিন্তু সেইটো কৰি দিলে, তুমি সেই দিনাখন অ আহিবা যে কাপোৰযোৰ নিব কাৰণে ত সেইদিনা মানে তুমি লৈ আহিবা মই তোমাক কৰি দিম। অ।
কি কি চিলায়? আপুনি সেনেকে তেনেকে মানে মেখেলা চাদৰটো চিলাই গ'ম পাইছোঁ। আকৌ কুৰ্তি, লেহেংগা তেনেকুৱা
অ'অ' সেইবিলাক চিলাওঁ চিলাওঁ। মই মানে এনে এনেকুৱা তোমাৰ অ' হেৰিও কৰোঁ মোৰ ওচৰত মানে এনেকুৱা ষ্টুডেন্টও আহে বাৰু দিবৰ কাৰণে দেই। মই এনেকে অলপ শিকাইও দিওঁ বাৰু। তোমাৰ ফেব্ৰিক কৰোঁ তাৰপা এম্ব্ৰডাৰী তাৰ পৰা তোমাৰ এনেকে আহ কৰোঁ আৰু সেনেকে ব্লাউজ দহি বতাহ পা আদি কৰি চ'ব সেনেকে হেৰি কৰোঁ আৰু
অহ'।
তাকে অ' সেইবিলাক কৰোঁ মানে তোমাৰ আহ হাত হাতৰ খৰচটো ওলাই থাকে আৰু আজিৰ দিনত কিনো তুমি অ' হেৰি কৰি থাকিবা ন? এইবিলাকে আৰু বিজনেচ কৰি মেলি আছোঁ আৰু
উম, উম, ভালে কথা।
অ'। তাৰ পিছত এতিয়া ভাবিছোঁ। তোৰ অ' কেক মানে এনেকে বনোৱাটো মানে মই ইমান ভালকে নাজানোঁ। কেক বনোৱাটো ত' ভাবিছোঁ মানে ক'ৰবাত অলপ মানে শিক কি ল'ম নেকি? তেতিয়া মানে কি হয়, তোমাৰ ওচৰৰে ইমান বাৰ দে বা সেইবিলাক হৈ থাকে, নিজেও অলপ অৰ্ডাৰ ল'ম বা হেৰি কৰিম সেনেকে বুলি ভাবিছোঁ আৰু তাকে মানে অ' ভাবিছোঁ। তাকে জানোঁ চাই লওঁ এতিয়া। সেইটো শিকিব মানে অলপ অলপ জানোঁ, কিন্তু সম্পূৰ্ণকে তোৰ নাজানোঁ ন। তো মানে অলপ মানে তোমাৰ শিকি ল'লে ভাল হয় আৰু উম, আৰু তোমাৰ চাৰ্টিফিকেটখন অ' আৰু তোমাৰ চাৰ্টিফিকেট কেট খন থাকিলে মানে তুমি পিছত নিজে তোমাৰ খুলি মেলি হ'লেও তুমি মানে বিজনেচটো কৰিব পাৰিবা। তোৰ মানে এতিয়া বুলিয়ে ভাবি আছোঁ আৰু এতিয়া কেকটো। পিছে তুমি জানা নেকি কেক বনাবলে?
এনে চিম্পল কেক হে বনাব জানোঁ, ধৰক অ' মৈয়দা দিলোঁ। মৈয়দা আৰু কণী মৈয়দা, আটা ধৰক মৈয়দাত টো তোৰ হেল্ডি নহয় বুলিয়ে কয় আটাই কিছুমানে দিওঁ বনাই, মৈয়দা আহ কণী তাৰপাছত বেগ বেকিং তাৰপিছত চেনী ৰিফাইন অইল তেনেকে দি পিনে বনাও আৰু ইলাচি দি দিওঁ, গোন্ধৰ কাৰণে, তাৰ পিছত বাদাম দি দিওঁ পিচি পিনে উম। দি পিনে মই প্ৰায় মানে জুইত বনাওঁ হা। জুইখনন জ্বলাই লওঁ, জুই জ্বলাই তাত কেৰাহী এটা পাতি দিওঁ লোহাৰ। তাৰপিছত তলত বালি দি ৰাখোঁ। তাৰপিছত আমাৰ যেনেকে ধৰক কেক বনাবৰ কাৰণে পেনটো অলপ বেলেগ ধৰণৰ লাগে ন চচটো।
লাগে অ'।
অলপ ডাঠ হ'ব লাগিব। সেই তেনেকুৱা ডাঠ চচপেন এটা লওঁ। লৈ পিনে তাৰ কিছুমানে বাৰু ছাইডত কাগজ নিদিয়ে বাৰু। মানে কিবা পেপাৰ দিয়ে চাগে ন কেক বনাবৰ কাৰণে সেই বস্তুটো সেই পেপাৰখন মই নিদিওঁ মই এনেকুৱা প্লেন বাতৰি কাগজ বা এনেকুৱা প্লেন - এনেকুৱা বগা যেনেকুৱা আমি লিখো তেনেকুৱা পেপাৰে তেনেকুৱা দিওঁ আহ তাত মানে ৰিফাইন অইল তাৰপিছত ৰিফাইন অইল লগাই পিনে মানে আপুনি কি কৰিব গোটেইবোৰ মানে কাগজ কেইখনত মানে সেই মানে চচপেনটোৰ চেপত কাটি পিনে আপুনি কি কৰিব ৰিফাইন খিনি লগাই দিব। সানি পিনে সেই সানি পিনে তাৰ ওপৰত কেকৰ যিখিনি আমি বেটাৰ বনাইছিলোঁ ন? সেইখিনি আপুনি ঢালি দিব। ঢালি দি পিনে ধৰক অলপ দেৰিমান ৰাখিব লাগিব বাৰু। অলপ দেৰি ৰাখিব ৰাখি পিনে হৈ যাব।
অ', ধুনীয়া কথা কলা দেই মইয়ো সেনেকে কে বনাই চাব লাগিব বাৰু।
অ', সেই তেনেকে বনাই আৰু।
অ'।
তেনেকে বনাই পিনে ধৰক আধা ঘণ্টা, মানে খাবলে সোৱাদ হয় আৰু।
অ', মানে তোমাৰ এইটো ঘৰতে চিম্পল ডিজাইনত মানে তোমাৰ পতককে তোমাৰ ধৰি লোৱা আলহী আহি - আহিলোও মেলিলোও তুমি মানে ঘপকে নি ন বা তোমাৰ সন্ধিয়া চাহ কাপৰ লগত খাবলৈও মানে বেষ্ট আৰু এইটো তোমাৰ।
উম, সেই আৰু আধা ঘণ্টাতকৈ বেছি লাগিব ধৰক অ'। অ', তেনেকুৱা হয় আৰু জুইতহে বনাও যিহেতু খুব ধুনীয়া হয়। আপুনি এবাৰ ট্ৰাই কৰিব ইমান ভাল হয় নহয় কেকটো চবেই খাই মানে আলহী আহিলে খালে কয় ইমান ভাল হৈছে মানে বেলেগ ভাল হয়।
মইয়ো ভাবিছোঁ সেই বনাই চাম আৰু তুমি কলা এতিয়া বনাব লাগিব আৰু।
বনাব, বনাব। চাহৰ লগত তৃপ্তিৰে খাওঁক। সৰু লৰা ছোৱালীৱেও ভাল পায় ময়দা যদি দিব নিবিচাৰে আটাকে দিব পাৰে। উম, উম।
আৰু এতিয়া মানে চব বস্তু তোমাৰতো এইবিলাক চাওমিনে হওক বা মেগীয়ে হওক - তোমাৰ চব ময়দাতে এতিয়া বনোৱা হয়।
উম।
মানে এ ময়দাটো বেছি এনে ইউজ কৰিব নালাগে বুলিয়ে কোৱা হয়।
প্ৰায় আমাৰ এতিয়া ইউজ কৰা হয়েই।
অ'। এতিয়া তুমি চাবাচোন এতিয়া নিমকিয়ে হওক বা তোমাৰ এতিয়া জোন পিঠাই হওক - বা তোমাৰ মানে যিকোনো তোমাৰ - বস্তু এতিয়া বনাও ভুজিয়া যিকোনো তোমাৰ বনাও বুলি ক'লে মানে সেইবিলাকত ময়দাই ইউজ হয়।
উম উম, তাকে মই এদিন মানে জোন পিঠা খাইছিলোঁ দেই - হেৰিত আমাৰ ওচৰৰ বৌ এঘৰত খাইছিলোঁ দেই বিহুত আটা দি বনাইছে। ইমান ধুনীয়া মচমচীয়া হৈছে নহয় মানে ভাল হৈছিলে আটা দি বনাইছে আক'।
অ', আটা দি বনাইছে ন?
উম, উম, আটা দি বনাইছে ইমান ভাল, মই সুধিছো - কিহেদি বনাইছে বৌ, আটা দি বনাইছোঁ বোলে বৰ ভাল হৈছিলে।
অঁ! মই পিছে এ সেনেকে আটা দি বনাই পোৱা নাই বাৰু ময়দা দিয়ে বনাওঁ এতিয়া তুমি কলা যিহেতু আটা আদি এবাৰ বনাই চাব লাগিব দেই।
আকৌ আটা দি তেওঁ বিস্কুটো বনাই থৈছিলে। বিস্কুটতো খাব দিছিলে, বিস্কুটতো ভাল আছিলে দেই খাবলে।
অঁ! ভালেই কথা তেওঁ যিহেতু আটাত বনাইছে ময়দা ইউজ কৰা নাই।
উম! ভালে। তেওঁলোকে মানে তেওঁলোকৰ সৰু ল'ৰা-ছোৱালী আছে যে, সেইটো কাৰণে মানে ময়দা বেছি ইউজ নকৰে ধৰক।
অঁ! সেইটোৱেই।
ভাল নহয় যিহেতু স্বাস্থ্যৰ কাৰণে।
মানে যিমান পাৰে মানে নিজৰ স্বাস্থ্যৰ কাৰণে তেওঁ চিন্তা কৰিছে। এতিয়া যিহেতু চব বস্তুতো আজিকালি ভেজালৰ নিচিনা হৈছেই। তথাপিতো মানে যিটো মানে আমি পাৰোঁ সেইটো মানে অলপ নিয়মিতভাৱে খোৱাটো ভাল আৰু।
উম-উম, হয়-হয়।
অঁ! সেনেকুৱা হৈছে।
তেনেকে খাব লাগে যদি মানে কি হ'ল আজিকালি এনেকুৱা হৈছে বয়সৰ কোনো কথা নাই বৰ সোনকালে মানুহৰ আয়ুতো মানে চুটি হৈ আহিছে ক'ব পাৰি সেইকাৰণে হেল্ডি খোৱাটো প্ৰয়োজন আৰু। আমাৰ খোৱাৰ লগতেটো হৈছে।
অঁ! আজিকালি চব ভেজাল হৈ গৈছে ন, ত' তোমাৰ আৰু তোমাৰ আজিকালিতো পানীতো বহুত ধৰণৰ এনেকুৱা বেমাৰ হয় ন, এতিয়া পানীটোৱেই যে তোমাৰ পৰিষ্কাৰ বুলিও তুমি ক'ব নোৱাৰা। পানীটো বহুত মানে তোমাৰ সেনেকুৱা হেৰি।
উম-উম, হয়-হয়।
আৰু এনেও এনেকুৱা কিছুমান এতিয়া বটল বিলাকতো মানে কোৱা হয় যে চব কিছুমান বটলত তুমি এটা কিনা দহ টকীয়া সেই পানী বটলটোৱেই চাবা কিছুমান তাৰমানে তোমাৰ বেলেগ এটা মানে কিবা খোৱাৰ পিছত কিবা এটা বেলেগ ধৰণৰ লাগে তাৰমানে।
উম-উম।
কোনোবা এটা, কোনোবা এটা কোম্পানীৰ বটল বিলাক পানী বটল বিলাক মানে খায়ো তোমাৰ হেঁপাহ নহ পলাই আৰু কিবা এটা গোন্ধ অহা নিচিনা লাগে। হেৰি লাগে ত' আমিও মানে সেইটো বাহিৰত কিনি খালেও সেইটো মানে মানে অলপ চাই চিতিয়েই মানে কোম্পানী লৈ পানিয়ে খাব লাগে তাৰমানে।
উম-উম, হয়-হয় আপুনি ঠিকেই ক'লে। তাকে বাইদেউ হ'ব হেৰি মানে আপো আপুনি বস্তুখিনি ৰেডি কৰি ৰাখিব মই আনিব যাম আৰু, আৰু সেই বেডশ্বীট বেডশ্বীট আৰু কাৰো কভাৰো দিব যাম, ঠিক আছে হ'ব দিয়ক আজিৰ কাৰণে ৰাখিছোঁ দেই।
অঁ! ঠিক আছে তুমি লৈ আহ
বাৰ তাৰিখে লগ পাম, অঁ ঠিক আছে হ'ব। অঁ-অঁ!